অ', শুনিছ নাই?
কি কৈছ?
মই এনে অকমান ৰাস্তা ফালে ওলাই, তই?
ময়ো সেই ৰাস্তাৰ ফালে এনে ওলাই আহিছোঁ, দা।
উম, এয়াই এনেই ৰাস্তাটো অকমান ঘূৰি ফুৰিছোঁ, বতাহ খাই, খাই।
অ', গৰমটো বেছি দিছে।
তাকে, গৰমতো দিছে অ', আজি বহুত দিনৰ বহুত বহুতদিন একেৰাহে বৰষুণ দি, দি একদম আজি পতককে ৰ'দটো দি দিছি
উম, মানুহ চানুহ একে বেমাৰ হৈ যাব।
তাকে, বোৰ বেমাৰত পৰি যাব এনেকুৱা গৰম হ'লে।
উম। ইমান মানে বৰষুনো দি আছিলে ন' বৰষুন দি, দি ঘপককে ৰ'দটো দি দিছে, তাৰকাৰণে মানে শৰীৰে মানে হেৰিটো, জলবায়ু হেৰিটো, মানে পটককে চেঞ্জ হৈ গৈছে এই যে হেইটো কাৰণে।
উম।
এতিয়াতো ইমান ৰ'দটো ইমান টান দিছে, মানুহে এ গৰমত থাক থাকিব‌ই পাৰা নাই।
তাকে, বহুত গৰম হৈছে।
পটককে চেঞ্জ হৈ গুচি গৈছে যে তোৰ অকনমান দি আছে দি দি দি দি এতিয়া পটককে ৰ'দ টো দি দিছে দি দিয়া কাৰণে, এতিয়া মানুহৰ এনেকুৱা থাকিব নোৱাৰা গৰম হৈ গৈছে।
কি উম। ইমানতো গৰম হৈছে পুৱাবিলাক গছ গছনি কৰা ফলতে হৈছে। হুবহ পুৰা গছ গছনিবোৰৰ হয়, আমি কাম এটা কৰিছোঁ মানে গাঁৱৰ যিখিনি ল'ৰা খিনি ল'ৰা খিনি মানে গোট খাই পেলাই আমি গোটেই হেৰি উম, ৰাস্তা কাষে চাষে এইবিলাকত মানে গছ ৰুৱা এনেকে ভাবিছোঁ আৰু গোটেই খিনি লগ খাই পেলাই। এনেকে গোটেই ল'ৰা খিনি লগ খাই পেলাই গাঁৱত এনেকে তহঁতি ওলাই মেলি আহিবি লগতে গোটেই গোটেইখিনি আহিবি আমি সেই গছ ৰুম ৰাস্তা কাষাতে কাষে চাষে আৰু অকল ৰুলেইটো নহ'ব। আমি সেইটো সেইটো প্ৰতি পালো কৰিব লাগিব। আজিকালি যিমানটো পৰিমাণে গছ কটা দেখা গৈছে। সিমানতটো পৰিমাণে ৰোৱা দেখা যোৱা নাই। সেইটো কাৰণে আমি তেনেকুৱাকে ভাবিছোঁ। যদি গছ থাকে তেতিয়া বতাহ মাৰি থাকিব বতাহ চতাহ মাৰি থাকিলে, এইটো পুৱা একদম ঠান মানে গৰমতো মানে ভালকে থাকিব পাৰিম। ঠাণ্ডা পৰি থাকিব, তাৰ কাৰণে গৰমটো আমি কম অনুভৱ কৰিম আহ সেইটো কাৰণে আমি তেনেকে ভাবিছোঁ ওলাই মিলি কথাটো। অ' বাঁহ চাহ কাটি পেলায় এনেকে গৰাল চৰাল বনাইও দিব লাগিব। সেই কৰিব নোৱাকে।
উম, গৰুৱে খাব নোৱাৰাকে গঁৰাল চআলোঁ বনাই দিব লাগিব ধুনীয়াকে
সি ভাল কামোও কৰাইছে বাৰু।
উম।
তাৰ এতিয়া মানে কি আমাৰ গাঁৱৰ গোটেই ল'ৰা খিনি আছে নেকি সেইটোতে
উম, গোটেইখিনি মানে একেলগে মিলি পেলাই কৰিব লাগে তেনেকে।
অ' তেনেকে কৰিব লাগে বাৰু। অহ' ভাত পানী খোৱা হ'ল নে নহ'ল তহঁতৰ?
ভাতটো খোৱা হ'ল পুৰা ভাতটো খালোঁ। ইমান গৰম পৰিছে তো ভাতটো খালোঁ হেই পানী দিয়া ভাত আছিলে তাত নেমু চেপি ললোঁ তাৰ তাৰপৰা খাৱলিও আছিল দে তেনেকে আছাৰ ছাচা লৈ পেলাই তেনেকে খাইছোঁ ভাতটো। তেনেকে খাব লগীয়া হৈ গৈছে এনেকুৱা গৰম পৰিছে।
তাকে, এই পানী দিয়া ভাতো আকৌ হেৰাই গৈছিলে আকৌ আগৰ দিনৰ মানুহেতো ধৰি লওঁ ৰাতিপুৱা যেতিয়া হাল বাবলৈ যায়। হাল বোৱা
আগৰ আগদিনাখন ৰাতি একদম ভাতত পানী দি থৈ দিয়ে, ৰাতিপুৱা একদম হাল বাবলৈ যোৱাৰ আগত পানী এতিয়া ভাতটো একদম পিঁয়াজ সেয়া যেনেকে লৈ পেলাই খাই যায়। এইটো এটা খোৱা এটা সোৱাদে বেলেগ আছিলে আকৌ আজিকালি মানে এইটো পানী দিয়া ভাতটো নাইকিয়া মানুহে মোক ভাতে মানে এতিয়া আমি খাবলৈ ল'ব লাগিব।
উম, লগত গৰু গৰৈ মাছৰ পোৱা পিটিকা তেনেকে খাইছিলে।
অ' তেনেকে খাইছিলে বাকী তোক। শুনি আছিলোঁ কিবা ফোন এটা লোৱাৰ কথা কৈ আছিলি ময়ো ভাবি আছিলোঁ। ফোন এটা লোৱাৰ কথা।
তাকে, মই ফোন এটা ল'ব লাগিব, হেৰি ভাবি আছোঁ তেনেকে? বিচ হাজাৰ মান টকা ভিতৰত বেছি নহয় বাৰু বুলি ভাবি আছোঁ।
অ'। ময়ো ভাবি আছোঁ, মোৰ মানে ইমান বাজেট নাই মোৰ পোন্ধৰ হেজাৰমান টকাৰ ভিতৰত কিবা ফোন এটা ল'ম। ভা-ভাবি আছোঁ।
হম।
পইচা পাতি হ'লে ক'বি দুইটাই মিলি পেলাই ভাল ফোন এটা ল'মগে দুইটাই একেলগতে ল'লেতো ধৰি ল অফাৰ চফাৰৰ পৰা ধৰি ল' সেনেকুৱা দিবয়ো পাৰে কিবা পইচা পাতি অকণ কমাই পাবও পাৰো দুটা যাম একেলগে
উম
এতিয়া মানে কেনেকুৱা ফোন লম বুলি ভাবি আছ তই
তাকে মই ভাবি আছো নাথিং লম বুলি
অ নাটিঙৰ ফোন বিলাকৰ কেমেৰা আৰু এইবোৰ বেটেৰী হেল্থটো ভাল আহে বাৰু এই তেনেকুৱা ফোন ল'ব সেই একেহে ধৰি ল কেমেৰাটো আমাৰ প্ৰয়োজন হয় আৰু একদম ৰেমটোও থাকে বেছি ৰুমটো মানে ৰুমটোও থাকে আৰু সেইবিলাকৰ কাৰণে ফোন ভাল হয়
উম উম
কেহাত ওঠৰ বিশ হাজাৰ মানত ল'ম বুলি ভাবি আছ ন
মই হে তেনেকে ভাবি আছো আৰু নাথিনকে তেনেকে ল'ম বুলি
অ
উম আমাৰ সেই আৰু এটা কথা তেনেকে ভাবি আছিলো আমি সেই এইটো আমাৰো এনেকুৱা হৈছে ইয়াতো খেলিবৰ কাৰণেওতো আমাৰ এখন ফিল্ড নাই ভাল গোটেই তাত পথাৰততো এতিয়া পথাৰত খেতি কৰিলে খেতি কৰি হোৱাৰ পিছত আমাৰ খেলিবলৈ হয় তেনেকে মানে ইফালে আমাৰ ফিল পানিছিলে চেন্টাৰফালে তাতে আমি গোটেইখিনি ল'ৰাখিনি লগ খাই পেলাই ভলীবল খেলা এনেকে ভাবি আছিলোঁ গোটেইখিনি লগ খাই আমি যদি বেছিকে নহয় পঞ্চাশ ষাঠি টকাকে যদি দি পেলাই যদি পইচাটো লৈ ত গৈ পেলাই আমি যদি বল আৰু নেটটো কিনি আনো কেত নে সেইটো কিনি আনিলে আমি গোটেই ল'ৰাখিনিয়ে খেলিব পাৰিম আৰু মানে যেতিয়া আমি খেলিবলৈ ল আমাক শৰীৰটো ভালে থাকিব আৰু গোটেইখিনি মানে যেতিয়া গোটেই ল'ৰা খিনি ওলাই যাব তো দুটা তিনিটা মান ওলাই যাব যোৱাৰ পিছতে গোটেই ল'ৰা খিনিটো ওলাই যাবই আৰু নহ'লে এনেইতো আজিকালি এনেই থকা হয় এনে থকা সময় কণ আমি যদি খেলা ধূলা কৰোওঁ শৰীৰৰ কাৰণেও ভাল আৰু যোনবিলাক ঘৰত থাকে সেইবিলাক এনেই ফোন চোন চাই এইবিলাক হেৰি কৰি থাকে তাতকে আমি খেল চেল তেনেকে ভাবিছো
এতিয়া মানে খেলা ধুলা কৰিলে কি হয় কণটো আমি ধৰি ললো আমি খেলা খেলা ধুলা কৰিবলে ওলাই গলো আমি ফিল্ডখন বনাই মেলি ধুনীয়াকে ভলীবল খেলিবলৈ গলো ক্ৰিকেট খেলিলো কিবা কৰিলো তেনেকুৱা কৰিলো কৰাৰ কাৰণে কি হব আমাৰ ঘৰত যোনবোৰ সৰু সৰু ল'ৰা ছোৱালী আছে যোনবিলাক আমাৰ ভাইটি ভন্টি আছে সিহঁতি মানে আমাক দেখি সিহতি ভাবিব ইহঁতি খেলিবলে সন্ধিয়া সময়কণত খেলিবলে গৈছে আমিও যাওঁচোন লগতে খেলিবলে আমি যদি এইটো সময়ত ঘৰতে সোমাই থাকি ধৰি লওক ফোন টো টিপি থাকিলো বা কিবা এটা কৰি থাকিলো সিহঁতি ভাবিব এ আমিও ফোনটো চাওঁ এহঁতিও ঘৰতে বহি ফোনটো চাই আছে কিবা কৰি আছে আমিও ফোনটো চাওঁ তেনেকে মানে আমি যদি দে খাই দিওঁ যে আমিও খেলি আমি খেলিবলে আহিছো বা কিবা এটা গৈছো আমাক দেখি সেহঁতি যাব মানে যদি আমি দেখাও যে আমিয়ে ঘৰত সোমাই পেলাই ফোন চোন ধৰি লবা এইবিলাক কৰি আছো তেতিয়া সিহঁতিও মানে সেই বেয়া পথটো বাচি লব আজিকালি তাতে ফোন বিলাকৰ মানে কি হৈছে ভাল গুণটো লোৱা বদলি সৰু সৰু ল'ৰা ছোৱালী বিলাকে বেছ বেয়া গুণটো বেছিকে লৈছে সেইটো কাৰণে মানে আমিও অকণ দেখাব লাগে যে আমি অ হেৰিকে উ কব
উম সেইটোৱে সেইটোৱে আমি এতিয়া সেইটোৱে সেইটোৱে আমি যেতিয়া আমি আগত ঘূৰি পেলাই পেলাই আমি যেতিয়া নিজে দেখাই দিম আমি যেতিয়া মানে দেখাই দিম আৰু আগবাঢ়ি সেহতিও মানে একেই মানে সেতি তেতিয়া আমাৰা পাই দেখি পেলাই শিকিব আমি যিটো কওঁ সেইটো তেনেকে শিক কিয় হেৰি সেনেকে আমি আমিয়ে কৰিব লাগিব আগ ধৰি আমি কৰিয়ে দেখাব লাগিব তেনেকে।
অ' এতিয়া আমি যদি ডাঙৰ খিনিয়ে কিবা এটা কৰি দেখাও তেতিয়া তেতিয়াহে সৰুখিনিয়ে আমাৰ পৰা শিকিব পাৰিব।
উম, আৰু আমাৰো টো এনেকুৱা হয় এতিয়া গাঁৱলীয়া জেগা সেইবিলাকক গোটেই মাটি কিছুমান জেগা কিনে পৰি থাকে । একো নকয় তাত এনেকে লগ চগ হয় পেলাই আমি এনেকে খেতি চতি কৰাও এনেকে ভাবিব পাৰো আকৌ খেতি চেতি বুলিয়ে নহয় আমি এতিয়া বোলে ফাৰ্ম এখনকে খলো তেনেকে তেনেকে যদি ফাৰ্ম এখনো খুলো ফাৰ্ম খন তেনেকে আমি হেৰি কৰিব পাৰো তেতিয়াতো আমি তেনেকে যদি নিজে কৰি থাকিলো নিজে থাকিলো থাকি পেলাই পুৰা এনেকে নিজে পইচা ঘটিলো পিছত কোনো চাকৰি পিছত দৰিবলে মানে দৰকাৰ নাই তেতিয়া। তেনেকুৱা হয় আকৌ কথাটো আমি এনেকে ভাবি চাব পাৰো ন গোটেইখিনিক লগ খাই, গাও ল'ৰা সনে গোটেইখিনি আমি ঘুত ওলাই আহিব লাগিব তাৰ পিছত আমি তেনেকে যদি ভাবো তেনেকে পাৰিম মানে।
অ' এতিয়াটো ধৰি লোৱা আমি খিনি আমি এতিয়া কি ঘৰত এনে আছো কাম বন নাই আমি যদি কেনেকে কিবা এটা উপাৰ্জনৰ পথ উলিয়াই লওঁ ধৰি লোৱা আমাৰ মাহেকৰ মূৰত আমাৰ এই ফোনৰ ৰিচাৰ্জ টোকে দৰকাৰ হয় কিবা এটে দৰকাৰ হয় আমাৰ কিবা চেন্ডেল এজোৰ কিনা দৰকাৰ কাপোৰ এযোৰ কে আনিব লগীয়া হ'য় সেই তেনেকুৱা কাম বিলাকৰ কাৰণে আমি ঘৰৰ পৰা পইচা লোৱা বদলি আমি যদি নিজে উপাৰ্জনৰ পথ এটা উলিয়াই লওঁ নিজে কিবা এটা কওঁ এতিয়া ধৰি লও তই ফাৰ্ম খনৰ কথা কলি আমি গোটেই কেইটাই মিলি পেলাই ফাৰ্ম এখন খুলি ললো খুলি মেলি তেনেকে কিবা এটা কৰিলে আমি ধৰি লোৱা মাহে কৰ মূৰত ৰিচার্জ টো কাৰণে আমি ভাবি থাকিব নালাগে বা
উ, উ নহয় নহয় তই কইছ মাহেক মই ৰিচার্জৰ কথাতো সেইটো কথা নাহে হ তাততো এতিয়া চাবি তই আমিতো যেতিয়া আমি ফাৰ্ম খন খুলিম ফাৰ্ম খন খুলিলেতো ভালকে হেৰি হব অকণমান ডাঙৰ কে কৰিব লাগিব। টো আমি কৰিব নোৱাৰো গোটেইখিনি যেতিয়া লগ লাগি পেলাই কৰিম তো সমানে পইচা দি পেলাই কৰিম আমি একেলগত কৰিম তেতিয়া তাত তোৰ হক চব টাইমতটো কাম কৰিবলৈ আমি বেলেগ মানে এই ফ্ৰী টাইম পাম সেই টাইমতে আমি খেলা ধূলা কৰিবাৰি বিভিন্ন ধৰণৰ কাম কৰিব পাৰিম। লগতে সেই ফাৰ্মখন খুলি পেলাই আমি আমিতো ৰিচাৰ্জৰ কাৰণে ইমান কম তকা নাপাও টো লৈ বোলে টকা বোলে ষাঠি হাজাৰ বোলে আমি টকা বোলে ষাঠি হাজাৰ টকা পালো লাভ হল বোলে হা আমাৰ সেই টকা ষাঠি হাজৰ লাভ হ'ল তেতিয়া ত্ৰিশ হাজাৰটো ত্ৰিশ হাজাৰ মোৰ মানে দুটাই যদি কমে তেনেক তো ত্ৰিছ হাজাৰ ত্ৰিছ হাজাৰ পৰিয়ে গল। অ' প্লাছ তুমি মানে এ চাকৰি কৰা মানুহেও সেই কম দামী এনেকে থাৰ্ড গ্ৰেত ফ'ৰ্থ গ্ৰেদৰ চাকৰি ফৰ্থ গেডৰ চাকৰি কৰা মানুহ এজনীও সিমান টকা পায়হে বেছি টকা নাপায়। হা আৰু সেহতৰ দৰে চক তাই যোনটো মানে সেই চেলাৰি দিয়ে মানে দৰমহা দিয়ে তাৰ পৰাও টেক্স খেতে মানুহে সেই হেৰি ট্যাক্স আৰু সেই তেতিয়াতো সেইটোতো তেতিয়া নিজে কৰিবি নিজে মালিক নিজে হেৰি তাততো ট্যাক্স কতা কিবা কৰা কিবা কোনো কথা নাথাকে।
অ' সেইটো হয় বাৰু মানে এতিয়া তই যোনটো কথা কলি আমি কিবা এ মানে পইচা পাতি মানে কিবা সৰহকে পায়
সেইতোয়ে আমি এনে থকাতকে মানে কিবা এটা কৰি থাকিব লাগে আৰু আমি এনে যেতিয়া কৰি আছো আমি তাত কা কাম কৰি আছো, কাম কৰি আছো আমাৰ নিজৰ মনো ভাল থাকিব সৰিৰ পাতি ভাল থাকিব আমি খুব যিহেতু আমি কষ্টই হ'ব সেইটো টাইম অকণমান। ইমানতো ফ্ৰীতে পোৱা কাম নহয় সেইটো কাৰণে সেইটোৱে মানে। আৰু সময় মতে তেনেকে দানা আৰু বজাৰ সমত বিভিন্ন সে হয় আৰু অনাৰ পা মানে অকমান কষ্ট হয় মানে এনেকুৱা হয়টো বইলাৰ এতিয়া পোৱালিটো আনিলো পোৱালি আনি পেলাই আমি ফাৰ্মত ভৰালো, আনি তেতিয়া পোৱালি খিনি সৰু হয় থাকে খাবও নেজানে তাততো বিভিন্ন ধৰণৰ ভুচি চুচি দি পেলাই তাৰ ওপৰত এক তৰি পাত দিব লাগিব তাত আক এটা লাইট দি পেলাই ভালকে ৰাখিব লাগিব আৰু তাত সে ভালকে ৰাখিব লাগিব আৰু তাত দানা পানী দিব লাগিব সময়মতে আৰু তো চাফা কৰি ৰাখিব লাগিব আমি। হয় নহয় ক, সেইতি আমিতো আৰু তাত। তে লাইট চাইট দি মেলিও ৰাখিব লাগিব ধুনীয়াকে ৰাখিব লাগিব বস্তুটো। ত সেইখিনি কৰাটো অকমাৰ কষ্ট হয়।
অ।
অকলে কৰিবলে, অ সেইটেই মানে অকলে, অ- অ অকলে কৰিবলে বেয়া মানে এতিয়া। এতিয়া দুটা ৰ খালো, কামতো সহজ হ'ল মানে দুয়টাই একেলগত কৰিলো সহজো হ'ল দুয়টাই কৰি পেলাই একেলগত। কৰি থাকিলে কাম কৰিবলে মনো গ'ল আৰু ফ্ৰী টাইম পালো। টাইমত আমি ভিনধণৰ খেলা ধূলা কৰিব গো বা ফ্ৰী টাইমত আমি একস্ত্ৰা পইচা ল'ব কাৰণে একস্ত্ৰা। বিভিন্ন ধৰণৰ কামো কৰিব পাৰো আমি ফ যে ফ্ৰাম যে খুলিলো। ফার্মৰ কাষত যদি আমি যদি ধুনীয়াকে যদি এখন যদি বোলে পাচলি। বাৰী বনাই দো সৰুকে তাত তোৰাৰ প্ৰয়োজন নাই তাত পৰা তোৰ ব্ৰইলাৰ চয়লাৰ যোনখিনি বিচছনা হয় বেয়া হয় বেয়া বস্তু। সখখিনি নি পেলায় আমি তাত দিওঁ আমি তাপ। আমি এটা পইচা পাম ন তাৰপাতো সাৰো দিবলৈ দৰকাৰ নাই তাত ধুনীয়াকে হেৰি হ'বই।
হয়, হয়।
সেইবাৰ আমি পইচাও পালো বুলে ঘৰতো খাব পাৰিলো ভালেই হ'ল চব-চব ক্ষেত্ৰতে হে মানে সেইটো। নে অকমান মাথা চাঠা মাৰি পেলাই মানে তেনেকে কৰিব লাগে গোটেইখিনি মানে অকলে কৰিব নোৱাৰে। কামটো আমি গোটেইখিনি লগ হৈ পেলাই কৰিব লাগে মানে তেতিয়া।
হয়, হয়, এতিয়া। আমি আমি মানে এতিয়া কি হ'ল তই সময় লগ খাই কৰিলে কি হ'ব তই যুগৰ সময়ত। টাইম পোৱা নাই সেইখন সময়ত ধৰি ল মই ফ্ৰী থাকো মই সেই সময়তো ধৰি ললো তই কলেজ গুচি গ'লি মই সেই সম সময়ই তোৰ কামটো কৰি দিলো তই জোপা আহি পালাই অকনমান টাইম চাই দিলি তেতিয়া মোৰ নিজৰ দৰকাৰ খিনিত মই ফালে গুচি গলো কিবা এটা কৰিলো। সেই কামটো কৰিব পাৰিম। তেনেকে টাইম মিলাই মিলাই আমি যদি কামটো
হেৰি আমি মানে কি গম পাইছানে নাই টাইমটো মিলাই পেলাই যেতিয়া কামটো কৰিম। তেতিয়া আমি পইচাটোও পাম তেনেকে আৰু টাইমটো মিলাই পেলাই এইটো বহুত তোৰ সময়কণত তোৰ কামত গুচি গলি মোৰ মোৰ সময়কণ মোৰ কামত গুচি গলো তেনেকে আমি মিলাই পেলাই কৰিলো তেতিয়া আমাৰ সুবিধা তেতিয়া ভালো হয় - হয় নহয় ক? তেনেকেই কৰিব লাগে মানে কাম গ আমি হেৰিয়ে কৰিব লাগে। হেল্ল', - হেল্ল', হেল্ল', - হেল্ল', শুনিছ নাই।